হেল্ল', কি কৰি আছে?
হেইয়া মই ইফালে পৰা সিফালে গৈ আছো সিফালৰ পৰা সিফালে গৈ আছো।
সিফালৰ পৰা ইফালে গলে হ'ব, ভাত পানী বনাইছে নে নাই?
আহ, ভাতো মই বনাইছো, ভাত মই বনাইছো।
হয় নে কি বনাইছিলা?
আৰু কি বনাইছে লগত? তৰকাৰী-তৰকাৰী কিবা আছে?
অ', তৰকাৰী মানে মাংস বনাইছিলোঁ, মুৰ্গী মাংস। আৰু শাক ভাজি।
হয় নে কোনোবা আহিব নেকি আজি আলহী?
নাই আমাৰ ঘৰৰে মানুহ, আলহী চালহী নাই।
কোনোবা আহিব লাগিছিল তেয়ে হ'ব।
নাই কোনো নাহে, আমি আলহী।
অ', নেকি, খোৱা দোৱা হ'ল?
আহ, খোৱা দোৱা হৈছে।
হল নেকি, কি খালে?
কৈছো তো ভাতৰ মাহ বনাইছিলো, কঁঠাল আৰু সেয় দি খালো।
চাহ পানী বনোৱা নাই?
নাই, চাহ পানী বনোৱা নাই।
কৰ'বাত যোৱাৰ প্ৰগ্ৰেম আছে নেকি আজি?
প্ৰগেমটো নাই আজি ঘৰত কাম খিনি কৰি লও, চাওঁ ক'ত যাওঁ।
কৰবাপা ফুৰি আহো বলক।
নাই নাযাও যি গৰম।
এ বলক ফুৰি আহো, ভাল লাগিব মই বিৰিয়ানী খুৱাম নহয়।
নাই বিৰিয়ানী চিৰীয়ানি এইবিলাক নাখাওঁ।
এ বিৰিয়ানী নাখায়, বিৰিয়ানি খাব লাগিব বিৰিয়ানী না খালে আৰু কি খাব।
না বিৰিয়ানী নাখাও, যি গৰম, হা।
স্কুল গ'লনে?
অ', ছোৱালী স্কুল গৈছে।
কেতিয়া গৈছে?
গৈছে আঠটামান বজাত।
তাৰ স্কুলৰ ফিজ বাকী আছে বোলে।
আছে তে বাকী।
হয় ন, হয় ন, কিমান বাকী আছে স্কুলৰ ফিজ?
আছে বহুত।
নাই বহুত মানে কিমান, কিমান টকা বা কিমান টকা দিব লাগিব আৰু
বহুত মানে, হ'ব ওঠৰ হাজাৰ মান হ'ব।
বা ইমান বেছি, ইমান বেছি কেনেকে দিব?
নাই নাই দি থাকিম।
লাহে লাহে ওঠৰ হাজাৰ কেনেকে হ'ল ইমানতো হব নালাগে নহয়।
ওঠৰ হাজাৰ তাৰমানে এডমিশ্যন ফিজটো বাকী আছে, মাহেকীয়া ফিজ হৈ আছে, মাহেকীয়া ফীজ দিয়া নাই।
এডমিশন ফিচ কিমান আৰু মাহেকীয়া কিমান?
মাহেকীয়া প পোন্ধৰশ মাহে আৰু এডমিশন এডমিশন ফিজ টো দহ হাজাৰ।
এডমিশন ফিজটো দহ হাজাৰ, মাহেকত পোন্ধৰ স্কুলত ক্লাছ মাছ ভাল নেকি? ভালকে হয় নে
হৈ আছে ভালেই হৈ আছে।
হয় নেকি নে টকা খিনি এনেই বৰবাদ গৈ আছে।
নাই যাও আহে পিছত কি হয়।
ৰিজালৰ পিছত ক'ত এডমিচন দিব? হ'লে স্কুলত ৰিজাল্ট দিয়াৰ পিছত এডমিশন ক'ত দিব?
এইটো ৰিজাল্ট দিলেহে পিছত গম পোৱা যাব ৰিজাল্টো কেনেকুৱা হয় ভাল হয় নে বেয়া হয়।
ভাল হয় নে কেনেকুৱা হয়, আপোনাৰ তাত কি লাগে ভাল হ'ব নে বেয়া হ'ব ৰিজাল্টটো।
হ'বতো লাগে ভালেই।
হ'ব লাগে ভালেই লিখা পঢ়া কেনেকুৱা কৰে।
লখে, লিখা পঢ়া লিখা পৰা লিখা পৰা বেছি ভালকে নকৰে।
বেছি ভালকে নকৰে কিয়, আপুনি গাইড নিদিয়ে না
এ, ল'ৰাটো কথা নুশুনে। কালি মোবাইল লৈ বহি থাকে।
হে, মোবাইল লৈ বহি থাকিলে হ'ব কথা নুশুনে পিটন দিব তাক।
পিটনটো দিব খোজো তেতিয়া মানে বেলেগ হৈ যায় যেন।
মিটাৰ বেলেগ হলে কেনেকে হ'ব লিখা-পঢ়া নকৰিলে পিটনটো দিব লাগিবই আপুনি চাগে ভাল গাইড নকৰে, সেইটো কাৰণে এনেকুৱা বদমাছ হৈ গ'ল ল'ৰাটো।
বদমাচি কৰে, কি কৰিম আৰু উপায় নাই এনেকেই দিন গৈ আছে।
হ, তেনেকে কলেটো নহ'ব স্কুলত কমপ্লেইন কৰক।
স্কুলত ভালকে কৈ আহে ভালকে পঢ়িম ঘৰত।
উম্।
ঘৰত আহিলে ভংচং কৰে।
ভংচং কৰে। ঠিক আছে, কিহত পঢ়ি আছে চাইন্সত নে আৰ্টচত?
আৰ্ছত পঢ়িব, পঢ়ি আছে।
আৰ্টচত পঢ়ি আছে।
উম্।
অ' আৰ্টচত এডমিশন দিবলৈ কোনে কৈছিল আপোনাক চাইন্সত কিয় নিদিলে?
চাইন্সত নলয় নহয় সি।
হে কিয় নলয় ইহঁতৰ পাৰৰ্চেন্টেজটো ভাল আ ভয় কলে নহব। হে ভয় কৰিলেতো নহ'ব, পাৰ্চেণ্টেজ কিমান আহিছিল তাৰ।
পাৰ্চেন্টেজ জানো কিমান আহিছে সেইটো মইতো পাহৰি গৈছোঁ।
পাহৰি গলে হ'ব, আপুনি তাৰ কি হয়?
আপুনি মইতো তাৰ মাক হওঁ মাক।
তাৰ পাৰৰ্চেন্টেজ কিমান এইটো আপুনি নাজানে?
অ' জানিছিলো এতিয়াতো পাহৰি গৈছো।
জানিছিলো ক'লে হ'ব? পাৰ্চেন্টেজ নাজানে আৰ্টচত দি দিছে চাইন্সত দিয়া নাই? চাইন্সত এডমিশ্যন দিব লাগিছিল?
চাইন্সট নলয় আৰ্টছতে লৈছে।
অ' চাইন্সত নলয় নেকি?
উম হুম।
যি নম্বৰ বৃদ্ধি হ'ল যদি আৰ্টছত দিছে তেতিয়া ৰিজাল্টটো ভাল হব। হ'ব লাগিব।
চাওঁ কি হয়।
এতিয়া লিখা পঢ়ানো কেনেকে জানো কৰে ঘৰত? আপুনি ঠিকমতে গাইড দিয়ে নে নাই?
গাইডটো মোৰ যিখিনি দিব লাগে মইতো সেইখিনি দিওঁ।
অ'।
পিছৰটো জানো কি হয়?
উম। হ'ব আৰু টো ৰাখিছো, তাৰ অলপ গাইড দিব লিখা পঢ়াত যাতে উন্নতি হয়।
হ'ব।
হ'ব তাৰ উন্নতি কলে মই দোৱা কৰিলো আৰু।
উম।